অহ
কি কয়ি আছা?
এ, আছো এয়া চাহ খাই বহি আছো।
অ', ধূপ, চাকি দিলা?
অ', ধূপ চাকি দিয়ে, বহি আছো আৰু।
অ', আমি আছো আৰু চাহ, তাহ খাই এনে। আমাৰ মানে এই, এই বর্তাজন ঢুকালে যে ধু, মানে চাকি দিব পাৰা নাই। তাকে গোটেইখিনি একেলগে বহি আছো আৰু। এ পৰহি।
অ' অ' কিবা হৈছিলে নেকি?
অ' প্ৰেচাৰ প্ৰেচাৰ ষ্ট্ৰক হোৱা নিচিনা হল মানুহজনৰ।
অ' অ' আজিকালি প্ৰেচাৰ ষ্ট্ৰকটো বহুত বেছি হৈছে।
বহুত বহুত উম গৰমত। তাকে তেনেকে মানুহজন ভালে আছিলে হেৰিত যাওঁতে মানে পথাৰলৈ যাওঁতে গৰমতটো বেছি মানে গৰু চৰাবলৈ গৈছিল গৰু মানে কেইবা বাৰ তেৰটা মান তাৰ পিছত সেই পথাৰতে মানে তেওঁ গাছ তাই বেয়া কৰিলে তাৰ পছত ঘৰলে আহিলে যেনিবা তাৰ পিছত তাতহে হস্পিতাল নি পাইছিলগে আৰু তেওঁ ঢুকাই থাকিল।
অ' মানুহজন কি বয়সীয়াল নে? অলপ কম বয়সৰ
অ' ইমানো মানে হেৰি হোৱা নাই এই ৰিটায়াৰ্ড হৈছেহে আৰু বেছি মানে দুবছৰ মান হৈছে আৰু ৰিটায়াৰ্ড হোৱা।
অ' ঢুকাবলগীয়া নহয় আৰু মানে।
নহয় আৰু নহয়। মানে প্ৰেছাৰতটো থাকে ইমান অসুবিধা নক কয় কিন্তু এই গৰমটো কাৰণে এনেকে অসুবিধা পালে আৰু উম তাকে দিনটো মানে একো বনোৱা কৰা হোৱা নাই যে।
অ'। এতিয়া কি খাইছা মানে কি ব্ৰতত আছা যে?
অ' ফল মূল খাইছো তাৰপিছত চাহ। ফল মূল চাহ তেনেকে আৰু গৰমত কি আৰু নেমু পানী অকণ বনাই খাওঁ।
আজি মানে দুদিন হৈছেহে ন আজিতো ভাত খাব নোৱাৰি?
উম অ অ কাইলে পৰা আৰু খাম আৰু দে তিলনী খেদাব লাগিব যে তিলনীটো খেদোৱা পাছত আৰু তাৰ পাছত সন্ধিয়াৰ পৰা তেতিয়া গোটেই মানে আমাৰ পৰিয়ালটো লগ হয় ভাত এসাঁজ এসাঁজ খাম আৰু সন্ধিয়া সন্ধিয়া
অ অ
আমাৰ আকৌ ইয়াত মানে অ বৰ এতিয়া ভাত সন্ধিয়াতে খাব লাগে যে মানে আবেলিত টাইমটোত আৰু যে এন্ধাৰ নোহোৱা আগতে সেই তেনেকুৱা এসাঁজে খাম আৰু
অ মানুহজন বিয়া বাৰু পতা নে নপতা
পতা পতা ল'ৰা ছোৱালী ডাঙৰ হৈছে মানে কি এতিয়া মানুহখিনিয়ে লগ হৈ একেলগে খোৱা যায় যে ভাল আৰু কি ফল মূল খিনিও খাই আছো মানে গাটো তেনেকুৱা পাতলহে লাগিছে দিয়া পৰতিয়া খাই পেলাই সদায় তেল মছলা খোৱাতকে উম উম ভাল লাগে ভাল লাগে তাকে দিনটো কেনেকে সময়বোৰ গৈছে মানে একো ক'বই পৰা নাই
আৰু এতিয়া কামো নাথাকে বাৰু ভাত পানী নহয় যো ভাত পানী বনোৱা নাথাকিলে বহুত মানে কামৰ ৰেহা হয়
বহুত তোমাৰ বনোৱা কটোৱে মেইন হয় এতিয়া
অ বনোৱা কৰা নাই নাথাকিলে মানে একো কাম নাথাকে অ এনে বনোৱা কৰা নাথাকিলে বাচন ধুব নালাগে
অ লেতেৰা নহয় অ ঘৰ দুৱাৰ তেনেকে লে লেতেৰা নহয় বনাওতে কৰোতে এইবোৰ কিমান লেতেৰা হয় সেইখিনি তেনেকুৱা বনোৱা কোৱা নাই যে তেনেকুৱা লেতেৰাও নাই তোমাৰ ঘৰটোো এবাৰ সাৰিলা বুলি ইয়াত আছে লেতেৰাও নহয় তাৰপিছত আকৌ আবেলি এপাক খাৰো
আহিব খবৰ লবলৈ তেতিয়া অলপ কাম বাঢ়ে বাৰু আলহী আহিব যেতিয়া খবৰ ল'বলৈ মাত লগাবলৈ আহিলে
আকৌ বাঢ়িব আৰু কালি অলপ কাম ওলাব মানে গোটেই তিয়ন বোৰন কৰিব লাগিব যে গোটেইখিনি
অ অ
তাতে কৰোতে ধোতে উম উম কালি অলপ কাম ওলাব তাৰপিছত কাম ওলোৱা পাছতহে আৰু সন্ধিয়া আকৌ ভাত খাজ পাৰ
অ বুকন দিয়া ভাত খাজ খোৱাৰ পিছত আকৌ আজৰি
এতিয়া এইকেইদিনহে মানুহখিনি লগ হোৱা গৈছে এনেইতো কোনো কাৰো কাৰণে সময়ে নাই দিয়াচোন। চব উঠা পা ব্যস্তই নিজৰ কামে কামে ব্যস্ত চব, উম। অ', এইকেইদিন মানে ভাল লাগি আছে মানে কি ভাল, ভাল। এতিয়া বহিও ভাল লাগিছে গোটেইখিনি একেলগে লগ এতিয়া ক'তনো আজিকালি সবৰে উঠ পা কামতে ব্যস্ত হৈ থাকে।
হয় দিয়া, হয় দিয়া।
সন্ধিয়া চাহকাপ খাবলৈও চবে মানে লগ নোহোৱা হয় মানে সকলোৰে টাইমটো বেলেগ বেলেগ হয়। তে কোনোবা ডিউটি
উম, সেইটোৱে এতিয়া মানে কি আৰু এতিয়া বহি লৈ কথা ক কথা বতৰা পতাটো ভাল লাগিছে আৰু কথা পাতি থাকিব পাৰি মানুহৰ একেলগে বহি কিবা বুট কেইটা মানে খালা ফল কেইটা
অ', উম, আৰু এতিয়া সেয়া ভাল মানে বস্তুও ভাল ভালহে খোৱা গৈছে তোমাৰ গম পাইছ নে এনে যিতি খাই দিও ন' এতিয়া চাহ এতিয়া চাহটো তেনেকে খাবলে মন যোৱা নাই। এতিয়া বুট মগু খাইছো ফল-মূল খাইছো। ঘৰৰ আম আছে, আম কাটি খাইছো। মানে বহুত
সেইকেইদিন গাটো ভাল লাগি থাকিব। অ', কিছুমানৰ ক কিছুমানৰ বাৰু বেছি ব'ইল খালে গেছ হয় বুলি কয় কি
গেছ হয় বুলি কয় উম, অ', মোৰো নহয় দে। তেনেকুৱা একো অসুবিধা ব'ইলত মোৰ বেছি তেল-মছলাতহে অলপ অসুবিধা হয়।
সেইটোয়ে কাবাৰ কেনেকুৱা মছলাত অসুবিধা হয় কাৰোবাৰ বোলে ব'ইলত অসুবিধা হয়। কিন্তু বহুতে কয় মানে কি বেছিভাগ অনবৰতে খাই থাকিলে গেছ হয় বুলি
গেছ হয় বুলি কয় অ'।
এতিয়া তিলনি হ'লে কাইলৈ পৰা অলপ মানুহ আহিলে ভাত পানী নাই বনোৱা নাই বনাও আৰু।
বনাবাহে ন'। এই ৰাতি ভাতটো অকণ সোনকালে খাবা বেছি বেছি দেৰি নকৰিবা সোনকালে খোৱাত
অ অ সেত সোনকালে
সোনকালে খাব লাগে উম উম অ আঠটা মানে যিমান সোনকালে খোৱা সেইটোয়ে ভাল আৰু হজম হয়
যিমান পাৰো আঠটা বজা আগতে খাব বিচাৰো
কিমান কি বেমাৰ আজাৰ মানুহবোৰৰ আৰু শৰীৰটো বেমাৰ নোহোৱালেহে সুস্থ বেমাৰ এটা হোৱাৰ পাছত আৰু তোমাৰ শৰীৰৰ কাম নাই সেইকাৰণে মানে মানুহে কি নহওতে আজিকালি অ মান মানুহ কিন্তু এতিয়া বহুত খিনিয়ে
তই মানে ভালকে ভাল সাৱধান হ'ব লাগিব যে আজি হোৱা নাই আজিয়ে সাৱধান হ হোৱা পিছত সাৱধান হলে ইমান কাম নিদি
সাৱধান হয় লাভ নাই উম্ আও বহু মানুহ এতিয়া কিন্তু এইবোৰ খোৱা বোৱা ক্ষেতত সাৱধানো হৈছে কিন্তু দেই এতিয়া চাব গলে এতিয়া মানুহ এজন আলহী জন আহিলে চাবাচোন তোমাৰ নাই চেনি নিদিবা চেনী দিয়া চাহ নাখাও বুলি ক'ব বিস্কুত নাখাও বুলি ক'ব চেনি নাখাও তাৰত চানা বিস্কুট একোৱে নেখায় তুমি যদি ঘৰতে কিবা এটা পিঠা পনা পিঠা পনা বনাই দিয়া তেতিয়াহে তেওঁ খাব
সেইটোয়ে আজিকালি মানুহে চেনী ময়দা এইবিলাক চব মানে এৰিছে আৰু লাহে লাহে গম পাই যে এইবিলাক বস্তু অপকাৰ কৰে বহুত
অপকাৰ কৰে আকৌ সেই যদি তুমি ঘৰতে কিবা এটা পিঠা বনাই দিয়া পানী পিঠাই হওক ঘিলা পিঠা পিঠাই হওক এনেকে যদি বনাই দিয়ে তেতিয়াহে খাবলে বিচাৰে বা ঘৰতে তুমি মিঠৈ লাৰু এটাকে বনাই থলা
না মানুহে মানুহে এতিয়া শৰীৰটো শৰীৰটোৰ লগত বহুত মানে মানুহে ভবা হৈছে উ এক্সাচাইজে হওক ব্যায়াম কৰিলে কিবা ৰাতিপুৱা খোজ কাঢ়িব গল খোৱা বোৱা ক্ষেত্ৰত হওল চবেই সচেতন হৈছে এতিয়া।
মানে ইমান বেমাৰ আজাৰবোৰ বাঢ়িছে আচৰিত লাগিছে এই খোৱা বোৱা বোৰৰ পৰা হৈছে। যিমান এতিয়া মানে পেকেটত থকা বস্তু বোৰ আমি খাবলৈ লৈছো। ঘৰুৱা বস্তু বোৰ এৰি পেলায় সেইবোৰ পায় মানে এতিয়া বেমাৰ আজাৰতটো বাঢ়িছে।
সেইটোৱে সেইটো বহুত দিন ভালে থাকিব লাগ ভালে থাকিব লাগ মানে এয়া কৰে যে বহুত দিন ভালে একো লাগ কিবা কিবি সাৰ বা কেমিকেলজাতীয় বস্তু। বস্তু দিয়ে ন সেইবিলাক খালে অপকাৰ কৰে মানুহক।
আৰু তাত সেইবোৰতো তেনেকে ময়দা ৰিফাইন এইবোৰ বেছি ব্যৱহাৰ হয়। সেই সেইবোৰৰ পৰা মানুহৰ অপকাৰ কৰে আৰু দেখোঁ ন ডক্তৰ সকলে কয় মানে যে যিমান তুমি প্ৰকৃতিৰ লগত থাকিবা সাধাৰণ ভাবে খাব লাগে সাধাৰণ জীয়াব লাগে তেতিয়াহে মানুহ সুস্থ হৈ থাকে এতিয়া জীৱ জন্তু বিলাকৰ পৰ বেমাৰ আজাৰতো খুবেই কম আমাৰ মানুহৰ যিমান হেৰি কিন্তু মানুহে এতিয়াতো কিমান একে বাছি কৰি উহ বেছি হয় সেইকাৰণে মানুহে আ আগৰ আগৰ ধৰণে খাব আৰু জীয়াবলৈ দিছে আৰু
অ এতিয়া লাহে লাহে আগৰ যুগটো আহিছে বা লাহে লাহে মানুহে চব বস্তু মানে কি এইটো নাখাওঁ সেই টো নাখাও আজিকালি মানুহে বহুত মানে বাচ বিচাৰ কৰা হৈছে
এ আ আগৰ দিনত তোমাক কতনো ইমান ইমান একে চানা বোৰ আছিল বেলেগ বেলেগ ধৰণৰ বিকাজী হ কিবা হওক ইমান ধৰণৰ বিস্কুট ক'ত আছিলেনো । এই পিঠা গুৰি ভীমকল ঘৰুৱা কল চল খায়তো মানুহে স পথাৰত কাম কৰিবলে যায় । কিমান সুস্থ আছিলে আৰু কি আগৰ মানুহৰ এইটো এটা অভ্যাস ভাল আছিল যে সোনকালে শুই থাকে সোনকালে বেলি বহাতে মানে খাব আৰু সোনকালে শুব সেই তোমাৰ আকৌ বেলি মানে উঠা আগতেই মানুহ উঠি আজৰি আকৌ কামত
জয়ী হ'ব, উম
উম । এতিয়া নিচিনা আগতে কতনো ইমান এক্সাৰচাইজ কৰে। উম
অ নহয় আজিকালি এতিয়া মোবাইল হল মানুহ ৰাতি দুটা এটালৈ নুখুৱে। সেইকাৰণে মানুহে সোনকালে উঠিব নোৱাৰে পিছদিনা । আগতে মোবাইল টিভি নাই মানুহে কি কৰি থাকিব, এনেই থকাতকে শুই থাকে। তেতিয়া উঠিব পাৰে ।
তেতিয়া মানুহে কি হয় ঘৰৰ মানুহখিনিকো সময় দিব পাৰিছিল এতিয়া যি ফ্ৰী টাইম টো থাকে মানুহৰ পুৰা মোবাইলটোতে দিয়া যায় গোটেইখিনি মানুহক ৰাতি বা ঘৰৰ লগত, উম। মোবাইলটো চাও, অহ তাৰ মানে মোবাইলটো চোৱাৰ পিছতহে তোমাৰ শান্তি লাগে চাবাচোন, আৰু উঠি এনেকুৱা হয় মোবাইলটোত কিবা আহিছে নেকি চাই লওঁ। অহ উঠাই মানে মোবাইলটোহে চোৱা যায় কিবা আহিছে নেকি, কিবা আছে নেকি, নতুন খবৰ কিবা অ তেনেকুৱা লাগি থাকে আৰু।
অ মোবাইলটো নাচালে মানে শান্তি নালাগে আৰু।
নেলাগে নেলাগে অ শান্তিয়ে নেলাগে। মোবাইলটোতে মানে সেইটো কওঁতে কওতে মানে কি সময় কাৰো কাৰো কাৰণে নাইকিয়া হৈ গৈছে। বাৰু তোমালোকৰ সকলোৰে ভাল ন? অ হ'ব দিয়া হ'ব দিয়া অ, উম উম অ'ব দিয়া।